নমস্কাৰ। ক'ত আছে?
মই ঘৰত, মন্দিৰ ওচৰত ওলাই আহিলোঁ। তুমি?
লাইছা?
হুম
ই চবে ভাল ঘৰত?
বা ঘৰৰ, ঘৰৰ খবৰ ভালেই। তোমালোকৰ?
কি কৈছে?
তোমালোকৰ?
ভালে ভালে, চবে আছে আৰু। তোমাৰ ল'ৰাটো কোন ক্লাছ পালে এইবাৰ?
ল'ৰাটো তোমাৰ এইবাৰ ওৱানত পাইছ, দিছো।
ক্লাছ ৱান না ডাঙৰে হ'ল চাগে। মোৰতো এবাৰ ক্লাছ থ্ৰীলে পাইছে।
অ'।
ছোৱালীজনী উম, তোমাৰ আছে এইবাৰ হেৰিত গৈ আছে অংগনবাদীত।
অ' ঠিকে আছে দিয়া তেনে।
উম বাকী চব ঠিক-ঠাক চলি আছে?
তোমালোকৰ?
চলি আছে। কামৰ পৰা কিমান টাইমত আহিলা?
কামৰ পৰা অলপ আগত আহিলো বাৰু।
অ' এতিয়া কি কৰ'বাত গৈ আছানে?
নাই, এতিয়া পিছে এই এপাক ওলাই আহিছিলোঁ। খোজকাঢ়ি আহিছোঁ।
অ' ঢেৰদিন লগ পোৱা নাই তোমাক! ঘৰতে আছোঁ।
অ'।
আমি বোলো লগ ঢেৰ দিন পোৱা নাই।
তাকে বোলো, এপাক আহিবা ওলাই।
উম।
আগতে যে ৰাতি বহো!
তাকে, আজিকালি সময়ে নোহোৱা হ'ল আৰু!
সেইটোৱে বাৰু! কি ক'বা টাইমৰ মূল্যই নোহোৱা হৈ গৈছে।
উম।
টাইমে নাপাও আও।
উম।
বাকী মাহঁতৰ সবৰ গা-চা ভাল?
ভালে।
অ'
তোমালোকৰ?
মোৰে মাজতে দেতাৰ গা বেয়া হৈছিলে। তাৰপিছত দেখালো এতিয়া, ভালে বাৰু। চলি আছে আৰু।
অ' পিছে ক'ত দেখাইছিলা?
এই তোমাৰ হেৰি এ হেৰি তাৰ নামটো কি আছিলে হস্পিতেল খনৰ এই তোমাৰ ঢেকীয়া জুলিৰ ফালে আছে।
অ যে কিমান ললে এডমিশন এডমিশন ফিছ ফিজ বোলো কিমান ল'লে?
এই বহুত প্ৰাইভেট হস্পিতেল বহুত লয় পইচা।
উম যে খবৰ কেনেকুৱা।
খবৰ ভালেই। তোমাৰ কেনেকুৱা? হে চলি আছে এতিয়া। মাহে একেবাৰে বেলেগ ধানা মাৰিছে নাই এক কামৰ। নে সেইটোৱে কৰি আছে আগৰ যোনটো কৰি আছিল।
ব এতিয়া বেলেগ কৰি আছো।
বেলেগ সময় ল
উম।
কিহত।
বেলেগ তোমাৰ এতিয়া। খেতি কৰি আছো।
অ মইও একেই এতিয়া এতিয়া আহিছোৱে মই পথাৰৰ পৰা।
উম। খেতিতে ভাল লাগে বাৰু গম পাইছা নে উম অ বোলো। খেতিহে কৰি ভাল লাগে।
উম মইয় এই কঠীয়া পাই আছো এতিয়া কঠীয়া লগাই আহিছো পানী চানী দি।
উম পিছে তুমি হাল কেনেকে বোৱা, গৰুৱে নে টেক্টৰ দি কৰা।
এ নাই আজিকালি গৰু পাবলৈ নাই ট্ৰেক্টৰে লগাই দিওঁ আৰু।
অ পিছে আমি কাম এটা কৰিব পাৰিলো হয় ন দু দুই মিলি।
কি কাম বা কোৱাচোন।
ট্ৰেক্টৰ এখন বোলো ছেকেণ্ড হেডত এনেকে দুটাই কিনি মেলি লোৱা।
পায় দ বহুত লাভ ট্ৰেক্টৰ ওলাই দিয়া। আমাৰ গাঁৱত এতিয়া দুখন। টেক্টৰ আছে ইমান সি টাইমেই নাই চব ফালে খেতি এতিয়া চবতে কৰিয়ে আছে। দুখনে।
আহ।
আৰু তেনেকুৱা এখন মানুহ লৈছো, বহুত। কাম ৰাখিব পাৰিলো হয় ট্ৰেক্টৰ এখন থকা হয়।
তাকে।
আৰু নিজৰো খিনিও কৈ থাকিব পাৰিলো হয় মাটি চতি।
হম।
এখন কিন্তু মাথা মাৰিব পৰা যায় ট্ৰেক্টৰ।
পাৰি।
কৰ'বাত চাবাচোন কোনোবাই তোমালোকৰ সেইফালে বিকিলে, জনাবা। অ বেছি বেচাত নেকি?
উম।
কণ্ডিশন কেনেকুৱা টেক্টৰ খন।
কণ্ডিচন ঠিকেই দাম দ ইমান পোৱা নাই।
দামো কম।
অ' ইমান কোৱা নাই দুটাই মিলিখন লৈ ল'লে ভাল হ'ব নেকি আমাৰ পিছলে।
অ', তেনে কথা পাতিবাচোন।
কথা পাতিছো বাৰু মই, কিন্তু মোৰ। অকমান মোৰ হাতত পইচা কমি আছে।
হ'ব বাকী খিনি মই মিলাব পাৰিলে মিলাম।
উম ফিফটি পাৰ্চেণ্ট মোৰ আছে। ফিফটি পাৰ্চেণ্ট তুমি দিলে।
অ' দুইটাই দুইটাই সমান সমান দিলে তেতিয়া দুইটাই লাভ হ'ব।
অ' তাৰপিছত তোমাৰ ক'ত ক'ত আছে? এইবিলাক খেতি কৰিবলৈ হাল চাল। পাবলৈ যা সেইখিনি আমি কন্টেক্ট ব আৰু তেতিয়া চিন্তা নাই আৰু নিজলৈও হৈ যাব। বেলেগো কৰিলেও পইচা পাম আমি।
অ' সেইটোয়ে তোমাৰ ড্ৰাইভাৰ এটা ৰাখি ললে হ'ল।
ড্ৰাইভাৰ।
মাটি দি মাটি দিনতহে বেলেগ মাটি উঠোৱা মানুহ লাগে। এতিয়া খেতিৰ দিনত তুমি ড্ৰাইভাৰ এটা ৰাখি ল'লেই হৈ যাব।
পিছে মই চলাব জানো বাৰু।
যেনেও আৰু তুমিয়ে চলাবানে।
সেইটোৱে নিজে চ। চোৱালে ভাল আকৌ। বেলেগ এজন চলাই বেলেগজনক পইচা দিব লাগিব। তাতকে মই কেনে পিছে মই চলাম? উম।
মই জনা নাছিলো যে তুমি জানা বুলি।
উম।
সেইফালেও বেলেগক হাল বাই থাকিলেও পইচা পাই থাকিবা। নিজৰ খিনিটো নিজৰ কাম। খিনিটো নিজৰ খিনিটো ফ্ৰীতে কৰিব পাৰিম। খেতি বাতি খিনি।
পিছে কলেজ, কলেজ গৈ আছা নেকি?
সেইট কি কথা কোৱা, মই কাম পা আহিছো, কাম কৰি আছো, ক ক'লে মোৰ ল'ৰা ছোৱালীয়ে কলে কলেজ পঢ়ি আছে, মোৰ ল'ৰা ছোৱালী স্কুল দি থৈছো মই।
অহ, লগৰ তোমাৰ কথাই আহিছে বোলো ল'ৰা ছোৱালী সৰু
হ ছোৱালী। টো এইবাৰ এইটোৱে লৰাটো কোৱা নাই নেকি থ্ৰি পালে বুলি। মই এতিয়া কা কাম কৰিছো তুমি কলো। আছোঁ কথাবিলাক। ফটোৱামি যে কৰা আৱ।
কি কৰিবা আৰু? লাইফ লাই ভৱিষ্যতটোৱে ফটোৱামি হৈ গৈছে আৰু।
টেনচন মানে বেলেগ ভাবি আছে যে।
হম। হেল্ল'।
পিছে এতিয়া খোৱা-বোৱা?
খোৱা বোৱা কৰা নাই তুমি?
মোৰো নাই।
ম অ' ধেৰ।
অহ। বতৰ কেনেকুৱা সেফালে?
বতৰ সেমেকা। যিহে গৰম, গৰমত থাকিব নোৱাৰা হৈ যায়।
তাকে। দুদিন বতৰ মই ধৰিবই নোৱাৰি। কালি বৰষুণ দি আছে। ছে আজি আকৌ ৰ'দ ইমান দিছে।
অ', আকৌ কোন সময় লাইট কাটি দিয়ে আ।
বেয়া গৰম। মই কেনে বিচনাতে শুই আছোঁ।
আঠুৱা যদি নোতোৱা হ'ব নোৱাৰিবাই মহৰ কামোৰণিত।
সেইটোৱেটো।
পিছে তোমালোকৰ আঁঠুৱা টোৱা নে নাই?
আঠুৱা আঠুৱা লগাই লওঁ মই, মহ আহে তেনেও ফেন চেন দি। টেবুল ফেন এখন আছে সেইখনো লগাই লওঁ। ইমান গৰম শুবই নোৱাৰি ৰাতি নহলে।
উম তাকে, পিছে বাৰু। এ খেলিবলৈ বহুত মন গৈ আছে। আমি যে খেলো আগতে ফুটবল, খেলিবা নেকি বাও পিছে আজি এইখিনি সময়ত। হয় উলিয়াই।
এতিয়া বয়স গ'ল ক' খেলা কথা।
বয়সৰ লগত কি কথা আছে। বয়স গ'ল আমাৰ মানুহ এতিয়া বুঢ়া হোৱা নাইটো মন।
খোজকাঢ়িব ওলাবা তুমি। তুমি ইমান জচিলা কথা কলে বদীয়ে নোৱাৰে নহয়। বদী এতিয়া অকমান ভাঙিল। কৰিলে কিমান দিল লাগিব জইন লাগুং তে।
পাৰিবতো তুমি মো।
পিছে খোজ কাঢ়াটো উলিয়াবা। মই ৰাত ৰাতিপুৱা, সন্ধিয়া খোজ কাঢ়িব যাওঁ বাউ।
উম, অ ওলাবা পিছে।
উম খেল খেলিব মই নোৱাৰো দেই।
আজি পথাৰৰ এইফালে গৈছিল যে পোৱালি খিনিয়ে খেলি আছিল যে, দেখিয়ে খেলিবলৈ মন আহি গৈছে বোলো আৰু নিজৰ লৰালিকালত খুব খেলিলো বোলো।
উম।
উম।
ঠিকেহে মন যায় কিন্তু বডিয়ে নকৰে এতিয়া, বডিয়ে বুঢ়া হৈ গৈছে আৰু।
উম। পিছে বাৰু আজি খানা কি খাবা?
খানা তোমাৰ, মাংস অকণ আনোগৈ বজাৰলৈ ওলাই যাম অলপ দেৰিকে যাম।
অ পিছে তুমি বজাৰ কৰ পৰা কৰা বাৰু?
বজাৰ আমাৰ যে চাৰিআলিটোত আছিলে। ডাঙৰ বজাৰখন তাতে ডেইলি বহে যে তাৰ পৰাই আনোগৈ আৰু, শাক পাচলি বিলাক। এ দাম ইয়াত ইমান সস্তা নহয় এই ওচৰতে তোমাৰ মেলিটাৰী কেম্প গ্ৰুপ আছে।
উম
সেই মানুহ বিলাকৰ কাৰণে দামটো ইয়াত বহুত বেছিকে বঢ়াই দিয়ে। এ এনে দেওবাৰে, শনিবাৰে বজাৰ হয় দেওবৰীয়া বজাৰ।
উম
মঙ্গলবায়ু হয়, সেই তাত কৰিলে অলপ সস্তাতে আনিব পাৰি।
পিছে এ কি কি কৰা বজাৰ তাৰপৰা?
ভাজি চাজি আলু চব আৰু। এসপ্তাহ কাৰণে বস্তু আলু এতিয়া তোমাৰ চল্লিশ টকা বোলা অ নহয় নহয়। আলু তোমাৰ হেই টকা বিশ টকা পিয়াঁজ ত্ৰিশ চল্লিশ টকা লয়।
অ বেলেগত তাতকে কম নে বেছি?
স চবতে সেইয়াই আও পাঁচ দহ টকাই ডিফাৰেন্স।
উম। তোমালোকৰ এইফালে বানপানী হৈছে নে নাই?
উম। বাকি এতিয়া ক'তো নোযোৱা তুমি ওলাই?
ওলাই যাম বাৰু অলপ পিছতকে।
অঁ।
উম।
বাকী চবৰে ঘৰত‌ ভালটো খবৰ খাতি ন?
ভালেই, তোমালোকৰ?
ভালে, ভালে।
উম।
হেৰি লৰাটোক কোন স্কুলত দিছিলা বুলি ক'লা?
এইটো ল'ৰাটো ঘৰৰ ওচৰৰে শিঙীয়া স্কুলত দিছিলো।
অ ঠিকেই আছে।
উম।
বাকী মোৰটো সেই গাঁৱৰ স্কুলতে যায়।
ঠিকেই আছে। আমি ইমান এটা দুখীয়া মানুহ আমি তেনেকুৱাতে দিব লাগিব আৰু। কৰ প্ৰাইভেট স্কুলত দিব পাৰিবা।
একো নাই। যোন যোন যত চোকা তাত চোকাই হ'ব।
উম যোন গাধা প্ৰাইভেট স্কুলত পঢ়ালেও গাধাই হ'ব ন?
বেয়াটো বেয়াই, ভালটো ভালেই।
উম।
নিজে ভাল থাকাটো ভাল আও।
অ।
বেয়া জ্ঞান নিদিওঁ। ভাল জ্ঞানে বুজাইছো, কৈছো।
তোমালোকৰ এইফালে খেতিয়কে খেতি কৰিছেনে নাই বাৰু?
গৈ আছে, মইও লাগি আছো। কোৱা নাই নেকি খেতিত?
তুমি পিছে কি কৰি আছা এতিয়া খেতি?
মই ধান খেতি কৰি আছোঁ।
অঁ।
কঠীয়া পাৰি আছো।
ঠিকে আছে। মই বাৰু কঠীয়া ৰুয়ে আছোঁ বাৰু। অঁ-অ, ঠিক আছে দিয়া। অহ হ'ব। অ-অ হ'ব দিয়া।